হেল্ল' অ কি কৰিছা? ডিউটিলৈ গৈছিলা নে?
অ ইয়াতে আছোঁ।
ডিউটিতে আছা? ডিউটিকে মই ই আম অকমান খায় আছিলো, তুমি সেই ডউটি- কেইটাৰ পৰা আছে?
ডিউটি ছটাৰ পৰ দুটালৈকে দুটাত খতম হ'ব। ৰাতিপুৱা অ'।
গোটেই কিবা কিবি খাবলৈ পোৱা নেকি?
কিবা কিবি এ খাবলে পায় আৰু খালো চাহ খালোএটা কচুৰি এটা খালো
অ'।
এ মৰ্ণিং থাকিলে মৰ্ণিংতহে তোমাক খোৱা-বোৱা অকণ অসুবিধা হয়।
অ', অ'।
দুটাপা থাকিলে ধুনীয়াকে খাই বৈ আহিব পাৰে।
অ', এতিয়া তুমি সেই ৰাতিপুৱা পৰা ভাত খোৱাই নাই?
ভাত নাই খোৱা।
ইয়াৰ পৰা গৈহে আকৌ বনাই মেলি খাবগে লাগিব
অ', ইয়াৰ পৰা গৈ, বনাই মেলি খামগে আৰু। এ ৰাতিপুৱা তোমাৰ ভাত খাব সময় নহয় নহয়।
এ, নহয়তো আৰু এ আৰু তেতিয়া খাবলৈও মন নাযায় নহয় ইমান তাৰপৰি আজি আৰু ডিউটি নাই নহয়
নাই, দুটাত খতম হব।
তাৰপা তুমি এনেই থাকা নে?
অ এতিয়া গৈ তোমাৰ গা পা ধুই তিনটা বাজি বৈ ভাত পানী খাই আবেলী অকমান ৰেছ আকৌ অলপ ফিলদৰ ফালে যাম
অ', অকমান প্ৰেক্টিচ কৰি মেলি আছা?
অ সেই টাইম পালে যাও
অ অ
এ দৰি মেলি থাকিলে তোমাৰ গাটোও ভাল লাগি থাকে, এনেই শুই থাকিলে থাকিলে শুই থকাই হয়।
উ উ ভাত খালো, খালো অ'। মোৰ অসুবিধা তাৰপৰা, ভিনদৌৱে বনাই মেলি থৈ গ'ল। আমাৰ অ গ'ল অ তাৰমৰা মায়ে বাঢ়ি মেলি দিলে আৰু খালো, তুমি ছোৱালী নাই, ছোৱালীহতৰ আজিৰ পৰা বন্ধ নহয়।
হয়, কত আছে এতিয়া?
তাৰপৰা সেই আমাৰ কাষৰ মানুহ ঘৰ লৰাটো সৰু ল'ৰাটো জন্ম দিন
অ'
অ', অ', তাপা হেৰি হয়, সিহঁতৰ ঘৰৰ জন্মদিন খোৱাতোয়ে ৰাতিপুৱাৰ পৰা অকল সিহঁতৰ ঘলৈকে অহা যোৱা কৰি আছে আৰু ঔ অ', যাম অ', গৈছোঁ, অ' তাপা ভা হেৰি এ কালি মাংস আছিলে মাংস জোল অকমানহে খালো পনি মই তেনেকে খালো তাৰপা জি সেই ভোলে মাছে বনাই থৈ গৈছিলে ভিনদৈ আকৌ মাছ ভাজিছিলে সৰু মাছ আছিলে নাখালোয়ে, এই মাংস অকমানেই খালোঁ। এ, সেৱা ভাওঁনা অ', ভাওঁনা গ'ল, ভাওঁনা গ'ল। আৰু তুমি মাটি ৰুবলৈ ঘৰত খেতি কৰিবলৈ আহিবা
নাযাবয়ো পাৰোঁ দেই, কাৰণ পইচা দিলোঁ।
অ
মানে ট্ৰেক্টয়ে বাবলৈ পইচা দিলো আকৌ পইচা দিছো আকৌ তোমাৰ ঘৰলৈ যাওঁ মানে খৰচহে হ'ব ডিউটি নগলে পইচা
অ', অ'।
গৈ পইচাকে দিলো পাছহাজাৰ
অ', কিমান দিলা! পাঁচ হেজাৰ।
পাঁছ হাজাৰ দিছিলো ন বছৰটো লগাব আৰু।
আহ! অ', অ'।
কৰিব নোৱাৰা হ'ল নহয়।
হ' আগ তে।
গৰুৱে হাল চাল নামাৰে। আগতে ভাল আছিলে, গোটেইসোপা আছিলোঁ আগতে! সেই বিশ বিঘা, বাইশ বিঘা খেতি কৰোঁ।
অ'।
এইবাৰ মাটি সাত বিঘাহে! সাত বিঘা মানে কৰিম বুলি কৈছে।
এ হয় আৰু অ'। আৰু দেতাইনো কিমান কৰিব? ক'লে আৰু আগৰ যুগবোৰ নাইও নহয় গম পাইছানে নে নাই। এতিয়া কয় আমাৰ তাতো মামাৰ তোমাৰ উম, আগৰ ইমান ডোম খেতি কৰা, সেইটো কথা ভাবি থাকিলে নহ'ব।
নহ'ব নহ'ব এইটো। আৰু এটা ইমান ইমানকে খেতিৰ কাম খেতিয়কে কৰি লাভ নাই নহয়, তোমাৰ ট্ৰেক্টৰ লগাই ৰোৱনি লগাই একো লাভেই নহয়গে লাষ্টত।
তোমাৰ তাত নেট নাই নেকি? কথাবোৰ শুনা নাই ভালকে।
এ ফাটি ফাটি আহিছে ক'ত আছ নো।
বাহিৰলৈকে ওলাই বাহিৰতে আছোঁ আৰু শুনিছানে এতিয়া ভালকে?
অ', এতিয়াই শুনিছোঁ! অঠনী শুনা না
অ, অ, হেৰি নহয় আমাৰ তাত মানে কি হয় গম পাইছানে নাই এ ট্ৰেক্টৰৰ দৰকাৰ নাই, এই গৰু আছে যে। মামাই গৰুৱে বায় আৰু। হেল্ল', শুনিছা নে নাই? হেল্ল', মই আকৌবাৰ তোমাৰ মাতটোো একেবাৰে শুনা পোৱা নাই। হেল্ল'